হেল্ল' অ', কওকচোন নমস্কাৰ, নমস্কাৰ। কি কৈছে? মই আপোনাৰ ঘৰতে আছিলোঁ কওকচোন।
এ, ঘৰ
কি কৈছা?
ভালে, ভালে।
আপুনি কিবা কামছে নেকি বাৰু?
মই তোমাৰ কম্পিউাৰ- কম্পিউটাৰ দোকানতে আছিলোঁ কওকচোন।
উম, পিছে আপুনি এ, কিবা কৰিছে তাত?
ম কাত কাম কৰি আছো।
অ'। যে হেৰি কি বুলি কয় কাম কৰিবনে এটা এনেই আছে।
কয় আ মোক এতিয়া কাম নাই মই এতিয়া মানে এনেই আছো আৰু।
হেল্ল'
আপোনাৰ এই আপোনাৰ মানে মাতটো ভালকৈ অহা নাই ভালকৈ ক'বচোন।
আপোনাৰ মাতটো ভালকে অহা নাই ভালকৈ কবচোন।
হেল্ল'
অহ এতিয়া আহিছে এতিয়া আহিছে আহিছে।
অ' আপুনি যে কলে কম্পিউটাৰ দোকানৰ চ বুলি তাত আপোনাৰ এনে কম্পিউটাৰৰ অ যোগাৰ সঁজুলি কি কি কি আছে বাৰু চাগে?
মোৰ আপোনাৰ কম্পিউটাৰ আছে আপোনাৰ তোমাৰ আপোনাৰ মেচিনটো আছে ন কম্পিউটাৰৰ আপোনাৰ চব সে চবেই আছে বাৰু।
উম।
হয়।
পিছে আপুনি কিবা কাম কৰি আছেনে এতিয়া?
কাম এতিয়া কৰা নাই বাৰু এয়াই কৰি আছোঁ।
উম।
কিয় কিহৰ কাৰণে ফোন কৰিছিলে বাৰু আপুনি?
মোৰ মানে তোমাৰ কি বুলি কয় বন্ধুজনে মানে কলে তুমি বাৰু এতিয়া কম্পিউটাৰ দোকানত কৰি আছা বাৰু ক কেইদিনমান হ'ল যোৱা তোমাৰ?
মোৰ তোমাৰ হৈছে এবছৰমানানে হৈছে বাৰু।
পিছে কিবা বেলেগ ব্যৱসায় চ্ৱসায় কৰি আছে নেকি বাৰু?
নাই নাই নাই কৰা নাই কোৱা।
উম পিছে তাৰ ব্যৱসায়ৰ ওপৰত তোমাৰ এনে অভিজ্ঞতা কিবা আছেনে বাৰু?
অভিজ্ঞতা সেনেকৈ নাই বাৰু আপুনি কিবা আছে নেকি অভিজ্ঞতা আপোনাৰ?
নহয় আপোনাকহে মই সুধিম বুলি ভাবিছিলো।
মোৰ মানে সেনেকুৱা অভিজ্ঞতা নাই বাৰু।
উম।
হয়।
পিছে মইো এতিয়া আপোনাৰ ঘৰতে এনেই আছো। কাম নাই ব্যস্ত হৈ থাকিবলৈ কি কৰিব পাৰিলো?
তোমাৰ দোকান চোকান খোলা আছে নেকি না নাই দোকান চোকান খোলা?
নাই নাই।
আপুনি দোকান দোকান খুলিও নিজৰ বস্ততাটো আপুনি বজাই ৰাখিব পাৰে দোকানখন খুলি থাকিব পাৰে, কাষ্টমাৰ এটা দুটা আহিব। তেতিয়া ভাল হ'ব আপোনাৰে।
উম পিছে কিহৰ দোকান দিলে ভাল হব।
কিহৰ দোকান মানে এতিয়া আপোনাৰ গেলামালৰ দোকানটোত চলিব আপোনাৰ।
হয়।
হয়।
উম পিছে কি কি ৰাখিব লাগিব?
কি কি ৰাখিব মানে আপোনাৰ গেলামালত যোনখিনি বস্তু পায় সেইখিনি ৰাখিলেই হ'ল দোকানত।
অহ
উম।
পিছে হেৰি বস্তু বিলাক কৰ পৰা আনিব লাগিব?
বস্তুবিলাক আপোনাৰ এনেকা ডাঙৰ ডাঙৰ আপোনাৰ হ'লচেল দোকানৰ পৰা আনিলেই হ'ল।
হয় মানে যদি হয় আপোনাৰ দোকানৰ গেলামালৰ দোকানৰ পৰা যদি কিনা হয় তেতিয়া দামতটো খুব বেছি চাগে ন।
নাই গেলামাল গানৰ পৰা কিনিলে বেছি হ'ব হলচেলৰ পৰা কিনিলে কম পাব।
এনে কিমানান ৰেহাই আহিব চাগে।
আপোনাৰ মানে হ'ব আপোনাৰ ভালখিনিয়ে ৰেহাই হ'ব।
অ'।
হয় আৰু কিবা জানিব বিচাৰিছে নেকি?
তাৰ বিষয়ে আপুনি মোক কওকচোন বাৰু অলপ গেলামালৰ দোকানৰ বিষয়ে।
অ' সেনেকে বাৰু ইমান অভিজ্ঞতা নাই ব কোৱা। ক বনোৱা আছে।
আপোনাক বাৰু দমহা কিমান মান দি আছে আপোনাক তাত?
মই আপোনাক সাত হাজাৰ হাজামান দি আছে।
উম। যদি আপোনাৰ, হেল্ল'।
উম, উম শুনি আছো শুনি আছো কওকচোন।
শিকত থকা কিবা ব্যৱসায় আছে যদি মোক কওকচোন বা মোৰ যদি একো নজনা বা কাবাপা নিষিকাকে যদি ঘপকে খুলি মোৰো পিছে ব্যৱসায়তো লোকচান হ'বও পাৰে। তাই নহয়।
অ' সেইটো বাৰু আপুনি ঠিক ঠিকেই কথা কৈছে মই এনেই আপোনাৰ অ অভি পটা চগা ব্যৱসায় আপোনাৰ মোৰ এনেকুৱা সানহখিন নাই বাৰু মোৰ গৰুৱে আছিলে সাতজনীয়া। জনীমান ব চি কৰৰু সেনেকুৱাই মানে আমাৰ ঘৰত গাখীৰ চখি দিয়ে আমি চলি আছোঁ আৰু।
উম।
হয়।
জাৰ্চি গৰু আৰু যদি হাঁহ কুকুৰা যদি পালন মানে পোহা হয় সেইটো বেয়া হবা নেকি বাৰু?
নহয় নহয় বেয়া নহয় আপুনি তা-তাৰ আগতে আপুনি মানে ভাল এজন ব্যৱসায় সনে কৰা মানুহৰ লগত কথা পাতিব লাগিব তেতিয়া ভালো আপোনাক।
হয় পিছে আপোনাৰ চিনাকি আছে নেকি বাৰু তেনেকুৱা কোনোবা?
বাকী মোৰ আছে আপুনি মোক ওচৰত আহিব লাগিব তেতিয়া মই কৈ দিম আপোনাক।
অ' পিছে আপুনি ছুটি কেইটাত হয় আপোনাৰ বাৰু কামৰ পৰা?
মই আপোনাৰ ছটা সাতটা মানত হৈ যাই চুটি।
অহ, পিছে আপুনি ৰাতিপুৱা কেইটাত যায়?
কেইটাত মানে ৰাতিপুৱা আপোনাৰ নতাপা হয় মোৰ।
হয়।
হয়।
পিছে ঘৰৰ খবৰ ভালে নে আপোনাৰ?
ভালে ভালে। এইটো উল্টাকে লগালা যে? এইটো উলটাকে লগালা যে?
পিছে জাৰ্চী গৰু খিনি ক
হেল্ল' কি কৈছে?
জাৰ্চি গৰু ক'ৰ পৰা ললে ভাল হ'ব বাৰু?
মোৰ ঘৰতে আছে বাৰু আপুনি ললে ল'ব মন কৰিলে মোৰ পৰাই ল'ব পাৰিব।
অ' পোৱালি লব পাৰিম চাগে ন'।
উম উম, হয় বাৰু হেইটো কথা, কি কৈছে আপুনি?
পোৱালিকে ল'ব লাগিব বোলো।
অ' চিউনি পোৱালি ল'ব পাৰে আপুনি, যদি মাইকী গৰুক কৰিব বিচাৰে। হয় হয়।
মানে এ বেছি গাখীৰৰ কাৰণে এনে কেইদিনমান লাগিব চাগে? মোক যদি তোমাৰ কি বুলি কয় পঞ্চাশ লিটাৰ ষাঠি লিটাৰ
অ' লাগিব
হয়।
হয়।
তাৰপিছত কিমান হ'ব গাখীৰ কিমান মান দিব এদিনত?
এদিনত আপোনাৰ এতিয়া গৰু হিচাপে গাখীৰটো দিব।
উ, যদি বেছি হয় মোৰ
কি কৈছে?
বেছি হ'লে?
বেছি হ'লে তোমাৰ এতিয়া, এতিয়া ম সেইটো মই ক'ব নোৱাৰিম বাৰু গৰুৰ লগতে কথা এতিয়া।
হয়, এনেই গৰুৰ লগত লালন পালন কি কৰিব লাগিব বাৰু?
লালন পালন আপোনাৰ ঘাঁহ চাহহ খুৱাবলৈ ভালকৈ দানা চানা পানী দিব লাগে ভালকৈ, নিয়ম মৰাই দিব লাগিব। ৰাতিপুৱা আবেলি আপোনাৰ ভ দানা পানী খুৱাব লাগিব তেতিয়া হ'ব আৰু ভালমতে তেতিয়া গাখীৰটো দিয়ে গাখীৰটো ভালকৈ ওলাই। আপুনি ভাল ব্যৱসায় আৰম্ভ কৰিব তেতিয়া।
হয় পিছে এনেই দানা ক'ত পোৱা যাব বাৰু?
নাই আপোনাৰ দোকানে গৰু গৰুৰ দোকান থাকে তাত পোৱা যাব।
অ' পিছে আপুনি জানে নেকি বাৰু কিমান মান দানাত লয়।
দানাটো আপোনাৰ তেৰশ পঞ্চাশ টকা লয়, চল্লিশ চল্লিশ কেজি দানাট।
অ' দুই টাইম খোৱাগে দুই টাইম খুৱাব লাগিব ন'।
হয় দুই টাইম খাব লাগিব, ৰাতিপুৱা আপোনাৰ তিনি ৰাতিপুৱা চাৰি মগ আবেলি পাঁচমগ। উম, পিছে আপোনাৰ দানে চাপৰ খোৱালে নহ'ব আপুনি মলো খুৱাব লাগিব। যোনটো ধানৰ পৰা ওলাই যে মল ধানৰ পৰা যে ওলাই মলটো যে
হয়।
সেইটো উলিয়াব লাগিব সেইটো মানে সেইটো খাব লাগিব তেতিয়াহে আপোনাৰ গাখীৰটো বাঢ়িব আৰু আপোনাক কেলচিয়াম ধৰি লওক কেলচিয়াম ভিটামিন। আপোনাৰ প্ৰটিন চটিন চব খাব লাগিব আপুনি গৰম দিনত আপোনাৰ তৰমুজ খাব লাগিব। আপোনাৰ কল খুৱাব লাগিব সেইবিলাক চব বহুত বস্তু খুৱাব লাগিব।
এনে কিমান মান খৰচ হ'ব চাগে ভালকে যদি মই পুহূ।
সিহটো আপোনাৰ বাহিৰতৰ ওপৰত কথা সমান ইমান কষ্ট পায় আপুনি।
কি কয়?
সেইটো আপোনাৰ বাজটৰ ওপৰত কথা মানে কিমান খৰচ কৰিব পাৰে আপুনি পইচা।
হয় বাজেটৰ কোনো বাৰুি এনেকুৱা
আৰু ফ কাটি অ' গ গ
অ'।
কি কি কিহৰ পৰা জনাম লাগ ৰৰুঙাব্ৰ
মানে কিমান মান মোৰ খৰচ
কিমান খৰচ হব মানে আপোনাৰ হ গি গৰু মানে যদি চানিয়াল কিনেদি নহ'লে যদি অষ্ট্ৰেলিয়ান জাৰ্চি কিনে তেতিয়া আপোনাৰ জাৰ্চি চিউৰ পোৱালি তাৰপোনাৰ অষ্ট্ৰেলিয়ান জাৰ্চি পঞ্চা হাজাৰ টকা ল'ব। ন দুটা দুটা কিনিল এক লাখ টকা ল'ব।
আৰু খৰচ খিনি যি যি বস্তু গৰুটোৰ লগত এ লালন পালন কৰিব লাগিব।
আপোনাৰ এতিয়া আপোনাৰ আপোনাৰ, পইচাটো কিমান আছে হাতততে?
মোৰ পইচা আছে বাৰু আপুনি কওকচোন।
পইচাটো আপোনাক কৈ দিয়া কৈ দিয়ওঁতেন ম মে পাৰিলোঁ নছিলয়া।
চাৰি তিনি ভিতৰত।
চাৰি লাখ ন?
হয়।
এতিয়া হৈ যাব আৰু না হৈ যাব।
অ' পিছে এনে হাঁহ কুকুৰা
হা ম ক আনি ভ মতে এতিয়া আোনাৰ গৰুটোয়েম্ কৰ তাৰপিছ হাঁহ কু ম চব গোটেইখিনি একেলগে কৰিলে আপোনাৰ পিছত দিগদাৰ হ'ব।
অ' পিছে এটাকে আগ উ উন্নতি হোৱাৰ পিছত কৰিলে ভাল হ'ব ন।
অ অ এটাকে আৰম্ভ কৰক আপুনি
পিছে তোমাৰ তেনেকে গ্ৰাহক মোক দিব পাৰিবা নেকি বাৰু?
তুমি প্ৰথমতে চিঞৰিখিনি মানে গাখীৰ চাখীৰ দিয়া হোৱা তেতিয়া তোমাৰ মই গাঁৱত নিশ্চয় লগাই দিম
উ
হয়।
উম পিছে সেই আৰু এইখিনি ইহিতক ক'ত ক'ত ক'ত ৰাখিলে ভাল হ'ব বাৰু?
াৰ ফাৰ্ম যদি ফাৰ্ম বনাব বিচাৰে ফাৰ্ম বনাব নহলে গোহালি বনাব গোহালি বনাব বিচাৰে গোহালি বনাব পাৰিব আপুনি।
হয়।
হয়, এনেকে বনাই ৰাখিব পাৰিব। গৰু মানে যদি আপোনাৰ চৰাবনী এতিয়া চৰাবনীৰ পৰা যদি ঘৰত ৰাখি দানা পানী খ খাব পাৰে ঘটো বেছৈ আপনি ঘৰতে ঘাঁহটো ঘাঁহটো বেছি মানে লাগিব আপোনাক ঘাঁহ কাটি আনিব লাগিব আপুনি নিজে আৰু আপোনাৰ অকণ মানে ৰসিয়াল ঘঁৰা খুৱাব লাগিব তেতিয়া মানে আপোনাৰ ৰস পাব ক'ৰবাই ভিটামিন পাব আপোনাৰ তেতিয়া
হয় পিছে যদি মই গৰুটো যদি সুস্থ সবল হৈ যদি ৰাখিব বিচাৰো তেনে কি কি কৰিব লাগিব চাগে আপোনাৰ মতে?
ৰাখিবলৈ আপোনাৰিয়মতে ঔষধ পানী ঔষধ দৰৱ পানী খোৱাব লাগে আপোনাৰ চব খোৱাব হয় নিয়ম মতে তেতিয়া ভাল হ'ব। গৰুজনী ভাল থাকিব বেছি দিনলৈকে জীয়াই থাকিব তেতিয়া
উম যদি মই গৰুজনী যদি আপোনাৰ কোনো কষ্ট নোহোৱাকে যদি ৰাখিব বিচাৰে তেনে কি কৰিব লাগিব
আহঁ এতিয়া আপোনাৰ ভালকৈ ৰাখিলেই হ'ল ঐষত জৱব চৱব খুৱালেই হ'ল।
হয় পিছে দৰব বিলাক কেতিয়া কেতিয়া খুৱাব লাগে বাৰু আপুনি জানে নেকি বাৰু?
এ গৰুজনী দুৰ্বল হ'লে খুৱাই দিলেই হ'ল আপোনাৰ।
হয়।
হয়।
আৰু বেলেগ কিবা
বেলেগ কিবা গৰুত ইমান শেষ ভব নালাগে ঘাঁহ পানী ঠিকমতে দি দিলে ভালে হ'ব। চৱাব নিলে আপোনাৰ এতিয়া আপোনাৰ মানুহ এজন লাগিব লগত আকৌ আছ জানো আপোনাৰ কৰ্মচাৰী?
পিছে যদি মই ঘাঁহ হয় যদি ঘৰত ৰাখিলেও বেছি খুৱাব লাগিব ন চৰোয়াব যোৱাতকে?
উম উম। ঠিক কৈছে আপুনি মোৰ মতে আপুনি ঘৰত ৰাখক
ঘৰত ৰাখিম ন? উম। পিছে ঠিক আছে দিয়ক ন তেনেহলে অ অ ঠিক আছে দিয়ক।